অ' কি কৰি আছা?
এনে ৰ'বা ভাত পানী খালোঁ, ত' এনে আৰু বহি আছিলোঁ তুমি?
মই মই এতিয়া মানে অলপ আগেগে কলেজৰ পৰা আহিলোঁ অলপমান ভাত মুখ থৈ অলপমান আজৰি হ'লোঁ।
অ' হ কিবা খালা নে নাই?
খানাই ৰ'বা এতিয়া ভাত বনাই আছে, ভাত হ'লে খাম। তুমি কি খবৰ পাতি ভালনে নাই?
ভালে ৰ'বা, তোমাৰ? অ' বহুত দিনৰ মূৰত ফোন কৰিলা আজি।
অ' বহুত দিননৰ মূৰতে কৰিছিল ৰ'বা মানে অলপমান কিবা এটা সুধিব লগা আছিল।
অ' কি কোৱাচোন?
এ তুমি পিছে মাজুলী যাই পাইছানে?
মাজুলী যায় পাইছোঁ মই মানে সেই তাতে মোৰ মামাৰ ঘৰ দিয়াচোন।
অ' তোমাৰ মামাৰ ঘৰ নেকি।
অ'।
মই মানে, এবাৰ মানে মাজুলীলৈ গ'লো।
অ'।
সেইবাবে ক'ল কৰিলোঁ যে তুমিও গৈছা নে নাই লগত। আৰু মানে এবাৰ মানে আৰু মানে লগবোৰৰ লগত যাম বুলি ভাবিছিলোঁ মাজুলীলৈ।
অ' হয় হয় খুব ভাল কথা, ভ্ৰমণ কৰাটো খুব ভাল এটা উচিত মানে বে মানে, মানে উচিত আৰু ভ্ৰমণ কৰাটো।
অ' মানে এনে আগৰবাৰ মানে যোৱাতে মানে বেছি বস্তু চোৱা নহ'ল সত্ৰ আদি। এইবাৰ মই তুমি যিহেতু মাজুলীতে তোমাৰ মামাৰ ঘৰ। সেইবাবে সুধিব খুজিছ যে মাজুলীত মানে কি কি চাব লাগে আৰু তোমাৰ মতে কোৱা
ক'বলৈ গ'লে মাজুলীত চাব লগা বহুত খিনি বস্তুৱে আছে যে ধৰি লোৱা সত্ৰ তাৰপিছতে প্ৰাকৃতিক সৌন্দৰ্য আৰু বিশেষ গ'লে এ মানে সত্ৰসমূহে দিয়াচোন কাৰণ। মাজুলী সত্ৰবাৰৰ বাবে বিখ্যাত আৰু পৃথিৱীৰ চবতকৈ উম, ডাঙৰ নদীদ্বীপ যিহেতু মাজুলী সেইদৰে প্ৰাকৃতিক সৌন্দৰ্যবিলাকো বহুত মনোমোহা দিয়াচোন।
অ', অ', নিশ্চয় নিশ্চয় ঠিকে কৈছা তুমি, মোক মানে মাজুলী লৈ যোৱাতে মানে তাৰ প্ৰাকৃতিক সৌৰ্য সৌন্দৰ্যতো দেখি আচৰিত হৈছিলোঁ। বহুত ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আছিল আৰু তাৰ যিহেতু নদীবোৰ নদীৰ মাজত আছে।
হয় হয়।
সেইবাবে সেইবাবে চব চা চব দিশে মানে নদীয়ে দেখা পায় এইটো ভাল লাগে কিবা এটা ন'।
হয় হয় খুব ভাল লাগে এটা খুব মানে ভাল লগা এটা দৃশ্য মনটো ভাল লাগি যায় দিয়াচোন আৰু আৰু তাৰে সত্ৰবোৰৰ মানে যিটো সংস্কৃতি যিটো মানে তেওঁলোকে এতিয়াও আগৰ নিচিনাই মাধৱদেৱৰ শংকৰদেৱে যিদৰে তেওঁলোকে সৃ থৈ গৈছিলে, সেই সেইদৰে এতিয়াও চলাই যাই আছে।
আহঁ। মানে ময়ো মানে যোৱাতে মাজুলীত মাৰিম মই মানে কমলাবাৰী সত্ৰ আৰু আনীআটী সত্ৰতেহে গৈছিলো।
হয় হয় আউনীআটী সত্ৰ মোৰ মামাহতৰ ঘৰৰত বহুত ওচৰতে ৰবা।
ওচৰত নেকি এবাৰ মানে গলেতে তোমাৰ মামাহঁতৰ ঘৰত সোমাই যাম আৰু।
অ, হ পাৰিবা মোক খবৰটো দিবা মই কৈ দিম।
অ,। পিছে আউনিআটি সত্ৰখনন ধুনীয়া আহিছিল কিন্তু ন তাত যিহেতু পুৰণা পুৰণা বস্তু বিলাক আছে।
হয়, হয় খুব হয়, হয় খুব ভাল লাগে আৰু তাতে যিটো এটা তুলসীৰ খুব ডাঙৰ খুত কটা আছে সেইটো সেইটোও চাগে দেখিছিলা তুমি।
পুৰণি হয় এতিয়াও আছে যে সেনেকে আছে।
হয়, হয়, হয়, হয় খুব তেওঁলোক মানে খুব আদৰে ৰাখিছে।
অ।
এইবিলাক হৈছে আমাৰ দিয়া কোৱাচোন হয়।
তাৰ মানে তাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাটো বহুত ধুনীয়া হৈছে আনতে
হয়, হয় ঠিক কথা কৈছা।
আৰু তাৰ পূজাৰী বোৰে কিন্তু বহুত ভালদৰে মাতে। বৱহাৰ পাতি ভাল।
আৰু ক'বলৈ গ'লে মানুহৰ মানে মাজুলী মানুহ বিলাকৰ মানে খুব আদৰ্শৰ হয়। হয় ন -নহয় বাৰু তুমি যওঁতে তুমি কি উপলব্ধি কৰিছিলা?
মই মাজুলীলৈ যোৱাতে বিশেষকৈ মোৰ ভাল লাগিছিল মানুহবোৰৰ ব্য্ৱহাৰটো। আৰু মানুহ বোলে বহুত ভালদৰে আদৰণি কৰে মানুহবিলাকক তাত গলে। আৰু তাই কিবা নাজানিলে তেওঁলোকে শিকাই দিয়ে ক'ত কি কৰিব লাগে। আৰু তাৰ ধাননি তাৰ মাজুলীত ধাননি পথা যিহেতু মাজুলী মানুহ বিলাকে খেতি কৰিয়ে খায়। আৰু মাছ মাৰে বা কিছুমান সেনেকুৱা টাইপৰে জীৱিকা কৰে।
হয়, হয়।
এ সেইবোৰ দেখি মোৰ বহুত ভাল লাগিছিল মাজুল খেতি পথাৰ বোৰ। আৰু বিশেষকৈ তাৰ খাদ্যবোৰ বহুত ভাল আছিল মাজতে লোকেল খাদ্য হৈছিল তাত আৰু ক'ব গ'লে মোৰ মুখা মুখা শিল্পতো বহুত ভাল লাগিছিল তাৰে মুখা শিল্পতটো বহুত ধুনীয়া হয় মাজুলীত বহুত ধুনীয়া ধুনীয়া শিল্পী আছে মাজুলীত যিসকলে ভাল, ভাল মুখা শিল্প বনায়।
অ, হয় আৰু তেওঁলোকে নিজৰ হাতেৰে বনাই যিহেতু সুন্দৰটো হবই দিয়াচোন আৰু বিশেষকৈ মাজুলীৰ মুখা শিল্পৰ বাবেও মানে বিখ্যাত বুলি ক'ব পাৰি দিয়াচোন।
অ, হয়।
বাকী তুমি এনে আৰু ক'ত ক'ত গৈছিলা আউনআতি হতৰ কমলাবাৰী হতৰ বাহিৰে?
এ মানে মই ইমান সেই দুটা জেগাতে গৈছিলো কাৰণ মই মানে বে দুদিনৰ বাবে যোৱা নাছিলো দুদিনৰ বাবে গৈছিলো তাত। সেইবাবে ইমান জোগাবলাক চোৱা নহল তাৰ এবাৰ সেইকাৰণে ভাবিছো এবাৰ গলে মানে মই বেলেগ জেগা খিনিও চাম তুমি কোৱাচোন আৰু কি বেলেগ জাগা আছে চাব পাৰ।
উম মানে জাগা বুলি ক'বলৈ গ'লে মাজুলী বহুখন সত্ৰই আছে ধৰি লোৱা দক্ষিণ পাট সত্ৰ দক্ষিণ পাট সত্ৰ মানে খুব বিখ্যাত সত্ৰ বুলি ক'ব পাৰি মাজুলীৰ। ন সত্ৰসমূহৰ ভিতৰত মানে আৰু দৰে তুমি যিদৰে ক'লা যে মুখা শিল্প তোমাৰ ভাল লাগিল মাজুলী য আৰু মুখা শিল্পৰ মানে এখন বেলেগকে এখন সত্ৰ আছে য'ত সকলো ধৰণৰ মুখাই পোৱা যায় আৰু তাতে সেই সত্ৰখনতেই মানে উম মুখা বন োৱা হয় চ' সেইবাবে এইবাৰ গ'লে সকলোখিনি চাই আহিবা আৰু আৰু এবাৰ মোৰ মামাৰ মানে তোমাক লগত ফোনত কথা পতাই দিম আৰু কি কি চাব লাগে মামাক কৈ দিব
অ নিশ্চয় নিশ্চয় কিন্তু মই এতি আগৰবাৰ যেতিয়া মাজুলীলৈ গৈছিলো তেতিয়া মানে মই কিছুমান বস্তু চাই অলপমান বেয়া লাগিল কাৰণ বহুত মানুহ আহি আহিছে দূৰৰ পৰাই কিন্তু মানুহবোৰ জোগা খিনি পৰিষ্কাৰ কৰি ৰাখি থৈ দিয় আমি য'তে -ত-'তে প্লাষ্টিকৰ বটল হওক বা কিবা বস্তু খাই তাতে পেলাই দিয়ে লেেতৰা কৰি ৰাখে মানে জেগাটো সটো চাই মোৰ বহুত বেয়া লাগিল
হয়- হয় সেইটো আচলতে কৰিব নালাগে দিয়াচোন কাৰণ যিহেতু এখন খুব পবিত্ৰ ঠাই আৰু মানে খুব পবিত্ৰ ভূমি যিহেতু সেইবাবে এইখনত উম উ নয় লেতেৰা আদি সেইবিলাক কৰিব নালাগে পিছে তুমি যোৱাবাৰ যাওঁতে তুমি ভাওনাসমূহ কি জনা নাই তেনে ধৰি লোৱা ভাওনা
অ মই ভাওনা দেখিছিলো সত্ৰত যোৱাতে মই দেখিছিলো তাত ভাওনা চলি আহিছিল আৰু ভাওনাবোৰ বহুত ধুনীয়া আছিল তাৰ যিসকল মানুহে ভাওনা কৰিছিল নিজৰ মানে মনেৰে কৰিছিল ভাওনা খিনি এ চাই মোৰ বহুত ভাল লাগিছিল এটা বেলেগ অনুভৱ হৈছিল
হয় -হয় আৰু মাজুলী মানে ক'বলৈ গলে মানে যিটো মানে ভাওনা সমাৰো পাতে সেইবিলাকো খুব ভাল লাগে দিয়াচোন ময়ো নিজে গৈছো দুই তিনিবাৰকৈ আৰু তাতে অসমৰ সকলোবিলাক মানে ঠাইৰ পৰাই মানে সকলো জিলাৰ পৰাই ভানে ভাৱৰীয়া বিলাক আহে আৰু তাৰে প্ৰতি প্ৰতিযোগিতাত আগভাগ লয় সেইবিলাক মানে এটা মিলা প্ৰীতি দিয়াচোন সেই মিলা প্ৰীতি বিলাক দেখি পেলাই খুব ভাল লাগে
উম অ নিশ্চয় নিশ্চয় এনেকুৱাইে যদি বেলেগৰ পৰা মানুহ আহে তেতিয়া এটা মিলা প্ৰীতি হয় আৰু সেই মিলা প্ৰীতিৰে বন্ধুত্ব বাঢ়ে মই সেনেকুৱয়ে ভাবো আৰু আৰু আমি সেনেকৈ যাই থাকিব লাগে সত্ৰবোৰ চাবলৈ অ
হয় হয় পিছে তুমি কি কবা
মই এটা কথা আছিলোতোমাৰ মানে এতিাত মাজুলীততো বহুত কেইখন সত্ৰ আছে আৰু আগতে বেছি আহিছিল সত্ৰ আৰু যিহেতু এতিয়া বহুত বানপানী হয় বানপানীৰ বহুতো সত্ৰ বিলাক পানীৰ তলত সোমাই গ'ল বা নষ্ট হৈ গ'ল তুমি কি কবা যে চৰকাৰে ইয়াৰ ওপৰত কি কৰিব লাগে
হয় হয় খুব গুৰুত্বপূৰ্ণ বিষয়ে এটা মানে কৈছা তুমি যে মাজুলী যিহেতু আমাৰ অসমৰ এটা গৌৰৱ আৰু মাজুলী আমাৰ প্ৰাকৃতিক সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে বুলি ক'ব পাৰো কাৰণ উম মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য তুমি নিজে উপভোগ কৰিছা আৰু চৰকাৰে যাতে মাজুলীখন সংৰক্ষণ কৰি ৰাখিব পাৰে বা যি তাৰে বান খহনীয়া বা এতিয়া মানে বাৰিষা কালত যি ধৰণে প্ৰকৃতিয়ে খুব এটা মানে ভয়ংকৰ ৰূপ লয় সেই ভয়ংকৰ ৰূপৰ মানে বহুখিনি মাটি খহি যায় কিন্তু চৰকাৰী ওপৰত বহু পৰা মানে বহু বছৰৰেৰ পৰা ইয়াৰ ওপৰত পদক্ষেপ লৈ আহিছে যদিও সেই পদক্ষেপসমূহ মানে এটা সফল ভাৱে মানে প্ৰযোজ্য হোৱা হলেও মানে তেওঁলোকে মথাউৰি বান্ধি যদি মথাউৰি ভাঙি পেলায় মাটি সেই খন হৈ আছে সেই বাবে আমি সকলোৱে আশা কৰিম যে উম মাজুলীৰ যে আমাৰ গৌৰৱ সেই গৌৰৱ কেতিয়াও মানে শেষ হৈ নাযায় সেইবাবে চৰকাৰে আৰু ভাল পদক্ষেপ লব বুলি আমি আশা কৰ আৰু
অ মই সেয়ে ভাবো যে আমাৰ চৰকাৰখনে মাজুলীৰ যোনটো সৌন্দৰ্যয় সেই সৌন্দৰ্যটো বজাই ৰাখিব লাগে আৰু তেওঁলোকে খহনীয়া বা বানপানীৰ সমস্যা আ সমাধানটো তেওঁলোকে সমাধানটো উলিয়াব লাগে আৰু ৰাইজসকলকেও যাতে ক'ব লাগে যে য'তে ততে গছ চছ নাকাটে গছ কাটাৰ ফলত বেছিভাগ বানপানীৰ সমস্যা আদি খহনীয়া সমস্যা আদি দেখা যায় সেইবাবে গছ গছনি কাটিবলৈ মানা কৰিব লাগে আৰু গছ নতুন নতুন গছ ৰুবলৈও দিব দিবলৈ ক'ব লাগে মই এ ভাবো যে ক'ব গলে ইয়াৰ ওপৰত গুৰুত্ব দিয়াটো উচিত তেতিয়াহে মাজুলীখন আমাৰ বনে থাকিব আৰু ভালদৰে থাকিব
হয় হয় ঠিক কথা কৈছা দিয়া পিছে আজি তোমাৰ লগত খুব ভাল লাগিল এইখিনি কথা আলোচনা কৰি এই যে অসমৰ এটা গৌৰৱময় ভুমি আমি আলোচনা কৰিলো
অ নিশ্চয় নিশ্চয় মোৰো বহুত ভাল লাগিল তোমাৰ লগত আ যে এই মাজুলীৰ বিষয়ে কথা পাতি আৰু মই বহুতো নজনা কথা আছিল মাজুলীত তুমি কৈ দিলা মোৰ বহুত ভাল লাগে আৰু এইবাৰ মই গ'লে সেইবোৰ সেইবোৰ জোগা নিশ্চয় চাম তুমি যি যি ক'লা
হয় হয় দিয়া তেনেহলে
অ দিয়হাতে ধন্যবাদ